হেল্ল'!
হেল্ল'! শুনিছা নে তুমি? অ' মই শুনিছো। তুমি মোৰ মাতটো শুনিছা? অঁ।
অঁ, শুনি পাই আছোঁ।
বাকী তোমাৰ ভাল নে?
অ' ভালে ভালে। তোমাৰ?
মোৰো ভালে আছোঁ, মইও।
অ'।
তাৰপিছত কিন্তু অলপ-অলপ দিনৰ পৰা মানে মনটো অকনমান বেয়া হৈ আছে।
কিয় কি হৈছে? তোমাৰ মুখখন দেখি লাগে। কিছু এটা চিন্তাত মানে, চিন্তা এটা কৰি আছা?
অঁ। অ', ঘৰত চবেই মানে কয় যে ভাল ৰিজাল্ট, ভাল চাকৰি, ভাল ফিউচাৰ, চব ভাল লাগে ইয়াৰ জীৱনৰ প্ৰতিযোগিতাৰ মাজতহে হৈ গ'ল মানে, ত' সেইটোৰে অকনমান আহ, মূৰত প্ৰেচাৰ পৰিছে।
মইয়ো বুজি পাইছোঁ। মইয়ো এতিয়া এক-একেই অৱস্থা মানে একে অৱস্থাৰ মাজতে আছোঁ। কেতিয়া কেতিয়া কেতিয়াবা কেতিয়াবা ভাবোঁ বা এনেকুৱা মোৰ লাগ লাগে যে আমি নিজৰ বাবে জীয়াই থকা নাই। আনৰ আশা পূৰণ কৰিবলৈহে জীয়াই আছোঁ।
হয় হয়, ছচিয়েল মিডিয়া খুলিলেতো লাগে, চবেই একদম সফল হয়। সেইটো কাৰণে ফৰেইন গৈ আছে ন, বেলেগ বেলেগ লৈ কম্পেয়াৰ কৰি থকা যায় নিজকে। মই সেইটোৰ বাবে ছচিয়েল মিডিয়াই চলোৱা বাদ দিছোঁ, কমাই দিছো অকনমান।
লুকুৱাই থাকে, এইবোৰতো সামাজিক মাধ্যমৰ দিন। আহা, এতিয়া আহিছে।
অ', এতিয়া আহিছে।
অ' মানে মই সেইটোৱে কৈছিলোঁ, আমি যিমান বাহি সামাজিক মাধ্যমত যোনবোৰ আমি দেখোঁ সেইবোৰ বাহিৰৰ বস্তুহে। মানুহৰ ষ্ট্ৰাগাল বা পৰিশ্ৰমখিনি, বিপদখিনি, আৰু দুখৰ কথা কোনেও ইমান কোনেও সামাজিক মাধ্যমত উল্লেখ নকৰে, হয়নে?
অ হয় হয় ক কথাটো সঁচা হয় মই একমত তোমাৰ কথা লৈ পেলাই। কিন্তু মানে তুলনা কলা কৰাৰ মানে অভ্যাস যিটো হৈ গৈছে সেইটো সহজে গুচি নাযায় এতিয়া। যি যিহেতু আমি বহুত আগৰে পৰাই কৰি আহিছো তুলনা নিজকে।
উম বুজি পাইছো, কিন্তু সেয়াই তুলনা কৰিলে নিজৰ ক্ষতিহে হয়, প্ৰত্যেক মানুহৰ জা ট্ৰা বেলেগ কোনোবাই আ শীঘ্ৰেই সফলতা হয় আৰু কোনোবাই অলপ দেৰিকে হয়, কিন্তু এইটো মানে অ' মানে এই এইটো মানে এইটো নহয় যে দেৰিক হৈ থকা মানুহতো বিফল হয়।
অ', মই মানে এইবোৰ কথা ভাবিয়ে ভাবি চিন্তি একদম এটা কথা মনত আহিছে মানে সফলতা মানে আচলতে কি মানে?
তোমাৰ বাবে সফলতা কি হয়?
অ', মানে মোৰ বাবে সফলতা মানে মানে হ'ল যে নিজৰ মনৰ শান্তি আৰু পৰিয়ালৰ লগত ভাল সম্পৰ্ক আৰু নিজৰ অঁ ওচৰত সন্তুষ্ট মানে নিজৰ মনৰ সন্তুষ্টি।
অ অ। মোৰো একেই হয় তোমাৰ নিচিনাই হয় খালি এতিয়া মানুহবোৰে সফলতাৰ তোমাৰ অ' বেলেগকৈ ভাবে। অকল টকা পইচা সেইটো বুলিয়ে সফলতা হোৱা বুলি ভাবে মানুহে, নহয় জানো আজিকালি?
উম আজিকালি আ দুুনীয়াখনন বেলেগ হৈ গৈছে। পইচা পইচা পাতি দৰকাৰ থাকে নথকা নহয়, কিন্তু পইচাই যে একমাত্ৰ সফ সফলতাৰ আ চিন সেইটো নহয়।
অ', 'হয় 'হয়' তাকেই ময়ো একেবাৰে সত মানে একমত তোমাৰ কথা লৈ পেলাই, মইও এতিয়া নিজকে মানে আগতে আগতকৈ ইমপ্ৰুভ কৰিবলে চেষ্টা কৰি আছো, প্ৰত্যেক দিনাই অকণমান পঢ়ো এক্সাৰচাইজ কৰোঁ। মোবাইলটো কমক মোবাইলটো কমকৈ ব্যৱহাৰ কৰো যাতে মানসিক, শাৰীৰিক দুইটা ফালৰ পৰাই ভালে থাকো।
বাহ, এইটো খুব ভাল অভ্যাস দেই তোমাৰ। ময়ো এতিয়া প্ৰত্যেক দিন আ মানে ডায়ৰী লিখো মানে জাৰ্নেলিং কৰোঁ মই। দিনৰ ভাল আৰু বেয়া অনুভৱ লিখিলে মনটো হালকা লাগে।
অঁ ময়ো ট্ৰাই কৰিব লাগিব পিছে। অ', অলপ-অলপ নিজৰ লগতে কথা পাতিবলে সময় দিয়াটো দৰকাৰ মানে নিজকে চেলফ ৰিছ ৰিফ্লেক্ট যোনটো বুলি কওঁ আমি ইংৰাজীত সেইটো কৰিবলে হ'লে মানে অকনমান নিজক সময় দিবও লাগিব, সেইটোৰ বাবে নিজক অকনমান সময় দিওঁ।
উম, ঠিক কৈছা দেই, আৰু বিপদ আহিলে ভাঙি পৰিব নালাগে। বিপদেহে আমাক শক্তিটো দিয়ে।
হ হয় হয় আগতে মানে এনেকুৱা হৈছিলে অকনমান ফেলিয়াৰ আহিলেই মানে বি বিপদ আহি পৰিলেই মানে মানসিকভাৱে ভাগি পৰিছিলো বাট এতিয়া মানে অকনমান নিজৰে মানে মনটোক সন্তুষ্টু দিবলে শিকিছো যাতে আগত এনেকে ফেইলিয়াৰ আহিলেও মানে যাতে আগুৱাই যাবলে পাৰো এইটোৱে মানে শেষ- বুলি নাভাবো।
উম' ঠিক কয়িছা ঠিক কয়িছা। তাৰপিছত মানে তুমি কি কৰা? তুমি যদি তুমি যদি ভাঙি পৰি যোৱা তেতিয়া তুমি কি কৰা?
তাৰ মানে আগতেতো মন একদম বেয়া হৈ যায়, প্ৰথমতে কান্দা ওলাইছিলে। নিজৰ ৰুমত গৈ সোমাই মেলি কান্দি থাকো। তেনেকুৱা হয়, তাৰ পিছত লাহে-লাহে গম পালো যে এইটোয়ে শেষ নহয়। তাৰপিছত এ' আৰু জীৱনত বহুত কিবা-কিবি আছে তেতিয়া অকনমানক কনমানকে পঢ়া আৰম্ভ কৰি পেলাই, তেনেকেই এতিয়া চলি আছো।
উম', এইটোহে আ-আচল সাহজ- পৰি পৰি গলেও উঠিবলে জানিবলে- আহ, উঠিব জানিব লাগে মানুহবোৰৰ মানুহবোৰে সেইটোহে চবতচে ডাঙৰ কথা।
অঁ তোমাৰ কেনেকুৱা? তুমি কেতিয়াবা সপোন মানে বদলাই দিছা নে এনেকে মানে তোমাৰ যদি বিফলতা- পোৱাৰ বাবে সপোন বদলাব লগীয়া হৈছে জানো তোমাৰ?
হয়-হয়-হয়, মানে মই আগতে মোৰ সপোন আছিলে মানে মই বিচাৰিছিলো মোৰ মাও বিচাৰিছিলে যে মই এজন ড্ক্তৰ হ'ম, পিছত বুজিলো যে মোৰ আগ্ৰহটো আহ পঢ়া বা এইবোৰ মেনেজমেন্টত বেছি আছে এতিয়া মই আটাইতকৈ মানে এ এইটোৱে কাম কৰিব বিচাৰো মেনেজমেন্ট আৰু পঢ়া পঢ়া ফালে মানে মই এতিয়া যাব বিচাৰো।
অ' ভাল একদম তুমি যে নিজৰ মনৰ কথা শুনিছা, বহুত মানুহে তেনেকেই মানে জীৱনটো চলাই লৈ যায়, মানুহে কি ক'ব এনেকে বুলি ভাবি পেলাই। মানুহৰ কথা নাভাবি যে তুমি এইটো নিজেই কৰি গৈছা সেইটোৰ বাবে তোমাক বহুত উল্লেখনীয় তোমাৰ এইটো।
উম'। কাৰণ মানুহৰ ভয় লাগে মানুহবোৰৰ পৰা ভয় খাই যে মানুহে কি ক'ব, সেইবোৰ ভাবিব নালাগে।
অ একদম নিজৰ জীৱনৰ ডিচিচন একদম নিজে ল'বলে লাগে। বেলেগৰ কথা ভাবি, বেলেগৰ সিদ্ধান্ত মানে ল'ব নালাগে বেলেগৰ কথা ভাবি নিজে যি ভাবা নিজে নিজৰ যি ভাল লাগে সেইটো আহ সেইটো হিচাপতহে তোমাৰ সিদ্ধান্তবোৰ লব লাগে নহয় জানো?
উম', ঠিক কৈছা-ঠিক কৈছা একদম। নিজৰ জীৱনৰ আ, ডিচিশনবোৰ নিজকে লব লাগে, আনৰ পৰামৰ্শ লব পাৰি কিন্তু সিদ্ধান্ত নিজৰহে হব লাগে।
তাকেই-তাকে এতিয়া মানে সেইবোৰ দেখি এইবোৰ ভাবি ইমান খিনি উপ মানে যি- যিহেতু আমি ইমান দিন হ'ল আমাৰ এইবোৰ ভাবি মেলি পেলাই মই ভাবো আৰু, আমাৰ আগন্তুক যোনবোৰ আহি আছে ষ্টুডেন্টছ বোৰ উঠি অহা তেওঁলোকক তুমি কি আহ পৰামৰ্শ দিবা?
মই, মই ক'ম যে প্ৰথম, নিজকে আনৰ লগত তুলনা নকৰিবা, দ্বিতীয় কথা প্ৰত্যেক দিন নতুন কিবা শিকিবলৈ চেষ্টা কৰিবা, আৰু তৃতিয়া বিপদ পাই দুখিত, মানে হেৰি দুখ নকৰিবা, আৰু শেষত পৰি পৰিয়ালৰ আৰু বন্ধুৰ লগত সময়, যিমান পাৰো সিমান কটাবলে চেষ্টা কৰিবা।
অ', মইয়ো তাৰে লগতে আৰু এটা যোক দিম আৰু যোনটো মোবাইল ফোনৰ মানে ব্যৱহাৰটো এ কদম কণ্ট্ৰল কৰি পেলাই চাব লাগে, এটা সময়ত নিদিষ্ট সময় থাকি ব লাগে ম'বাইল ফোন চোৱাটো, তাৰ পঢ়া পাতি, খোজ কঢ়া, শাৰীৰিক ব্যায়াম, সেইবোৰতো ধ্যান দিব লাগে।
উম, ঠিক কৈছা দেই, ঠিক কৈছা, এই বিজ্ঞান ভাল কিন্তু এটাৰ ওপৰত, এইবোৰৰ ওপৰত, বিজ্ঞানৰ ওপৰত নিৰ্ভৰ হ'লে সময় নষ্ট হৈ যায়।
অ', একদম ঠিক কথা, তাৰপাছত তুমি ভাবানে ভাল বন্ধু থাকিলে জীৱনৰ অসুবিধা অলপ সহজ হয়।
নিশ্চয় নিশ্চয়, ভাল বন্ধু হে দুখত সাহস দিয়ে, ভুলত শুধাৰি দিয়ে। আৰু সফলতাত সুখী হয়, হয় নে নহয়?
অ', হয়, হয়, হয়, তোমাৰ লগত কথো কথা পাতিও মই সেইটোৱে অনুভৱ কৰো। মোৰ বহুত ভাল লাগে, তোমাৰ লগত কথা পাতিলে, মনটো পাতল হৈ যায়, মন বেয়া লাগিলে সেইকাৰণে তোমাকে প্ৰথমতে ফোন কৰিলো মই।
অ', ভাল কৰিছা, ভাল কৰিছা মইও। তোমাৰ লগত কথা পাতিলে
অ'।
হেল্ল'।
পিছে অ'। মোৰ মাতটো আহিছে নে?
অ' আহিছে তোমাৰ মাততো।
অ', আজি আমাৰ আলোচনাৰ পৰা মানে মই এটা কথা বুজিলো, জীৱনত, মানে দুহ। দৌৰ দিব লাগে, কিন্তু আনৰ লগত নহয়, নিজৰ আগৰ দিনৰ লগত হে, দৌৰ দিব লাগে।
বা কি সুন্দৰ কথা কৈছা তুমি, তাকে নিজৰ বেলেগৰ লগত তোমাৰ কম্পেয়াৰ কৰিব লাগে, নি নালাগে নিজৰ লগতে অকল নিজকে আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে।
উম', ধন্যবাদ দেই। আজি ইমান ভাল লাগিল, আজি মানে মই নতুন উৎসাহ এটা পালোঁ।
অ' ঠিক আছে, মোৰো বহুত ভাল লাগিলে দিয়া। যেতিয়া আগৰবাৰ তোমাক লগ পাওঁ, একাপ চাহ খাবলে মানে আ কৰ'বাত যাম, তাৰপিছত ভালকৈ বহি কথা পাতিম দেই, আজিৰ কাৰণে ৰাখিছোঁ।
অ', নিশ্চয় নিশ্চয়, ধন্যবাদ তোমাকো।